অ', কি খবৰ? ভালে, ভালে আছা?
আছোঁ, আছোঁ, ভালে আছোঁ।
আছোঁ দিয়া, ভালে আছোঁ ময়ো, কেনেকা খা খবৰ কোৱাচোন?
আছোঁ, আছোঁ, ভালে আছোঁ, ক'ত আছা?
ৰ'বা।
অ', অ'।
বাকী পঢ়া পাতি কেনেকা চলিছে?
অ', ভালে চলি আছে।
হয়, এতিয়াতো বন্ধয়দি হ'ল চাগে, আজিৰ পৰা বন্ধ ন'?
উম।
কি কৰিবা বন্ধত? তুমি, তুমিতো ডান্সৰ কাৰণে বিজিয়ে হৈ থাকা।
অ', ব্যস্তই হৈ থাকোঁ, বন্ধৰ আৰু কি ক্লাছ আছে তাৰপিছত অ', এসোপা মানে এই কিছুমান গৰম বন্ধৰ কাম কৰিব দিছে। তাকে কৰিম আৰু, সেইবিলাকেই আৰু কি কৰিমনো আৰু।
হয়, হয়।
হম, উম, উম, অ', ক'ত ফুৰিব যাবা মান নে আ, চাই লওঁ ক'ত যাওঁ, অ', গাঁৱত তাৰ পাছত আৰু চাওঁ ক'ত যাওঁ। ওচৰেৰ পাজৰে কৰ'বাত এতিয়ালৈকে বাৰু একো ভবা নাই, চাই লওঁ আৰু। ক'ত যাওঁ।
হুম হুম ঠিকেই আছে।
অ।
দোৱাৰ বন্ধ।
অ বন্ধ বন্ধ উম উম আহ ঘৰত অকল খাবলৈ শুবলে সেয়াই আৰু।
মজ্জা মজ্জা খানা বনাব মায়ে বনাব তুমি খাবা।
তুমি ক'ত যাবা।
মই যাম ৰ'বা দুদিনমান আছো গুৱাহাটীত।
অ ঠিকে আছে।
গাঁৱত যাম অকনমান আলহী বহুত দিন লগ। পোৱা নাই লগ চগ পালে ভাল লাগিব। অ ভাত বনালো।
খালা নেকি।
নাই নাই খোৱা নাই খাওঁ আৰু অলপ দেৰিকে খাম আৰু। ঠাণ্ডা হ'ব দিছো। উম উম,
উম সিফালে কেনেকুৱা গৰম নাই নাই খোৱা নাই সিফালে কেনেকুৱা, নেকুৱা গৰম পৰিছে।
গৰম পৰিছে বাৰু অলপ অলপ,
অ অ
তথাপিও ইয়াতে সিমান গৰম নহয় ঠান মানে অলপ অলপ আছে আৰু গছ আছে যে বতাহ চতাহ লাগি থাকে।
অ কি বনাইছা আজি।
মই বনাইছোঁ জিকা আলু বিলাহী মাছ।
আচ্ছা
আৰু পটল ভাজিছো।
উম উম উম উম,
পটল আলু। ভাজিছো তেনেকুৱা আৰু
উম উম।
বাকী কোৱা, ঘৰত আছে ভালে?
আছে আছে, ভালে আছে। বাকী, উম উম, পাইছে পাইছে। উম, কি আছে আছে আছে। কি কৰি আছা?
আছো এনেই আছো। ভাত পানী হ'ল?
উম।
এনেই আছো অলপ।
অ' অ' আচ্ছা আচ্ছা ভালে ভালে। কি পঢ়িছা নামটো?
নামটো কিবা হ'ল মানে প্ৰথম পাঠটো ছিঙিয়ে গ'ল। অ' বহুত পুৰণা কিতাপ হয়। তাকে মই বোলো বাবুক পঢ়িব ক'লোঁ যে ওলাই ওলাই থৈ দিওঁ পাঠ বহিতো-কিতাপটো। তুমি ম মাজে মাজে অলপ অলপ চাবা, এই তাকে ওলাই এনেই আৰু অকমান।
উম উম উম উম উম, ঠিকে ভালে।
কি কৰিবা? এনেকে থাকো আৰু কিবা-কিবি কৰি। বাকী, আছো ঠিকেই আছো। বন্ধত তো ক'বাত ক'বাত যাব লাগিব। ভাবিছো এইবাৰ একলেণ্ড যাওঁৱে নেকি বা।
একলেণ্ড।
অ, চাই লওঁ।
অঁ, এই একলেেণ্ড আৰু আমি আৰু গৰম বত সদায় যাওঁ মানে বুজিছা। উম আমি মানে বছৰে বছৰে যাওঁৱে মানে এ। কাৰাৰে আৰু মানে কি ন একোন যামতো গৈ পোৱা নাই নেকি একুৱালেণ্ড।
গৈছো তথাপিও আৰু বাচ্ছাই অলপ মন কৰে যে পানীৰ লগত।
অ আমি আৰু বছৰে বছৰে যাওঁৱেই মানে।
হম হম হম হম। ঠিকে আছে যাব লাগে।
উম, আৰু।
আৰু কোৱা আৰু কি তাৰপাছত এ কি কি খানা খানাৰ বিষয়ে কোৱাচোন অলপমান শুনো ভাল খানাবিলাক।
যিটো তেনেকুৱৈ বনালোঁ কিন্তু তোমাৰ সৰিয়হ মাছ। তেনেককা ভাল লাগে।
গৰমত বিশেষকৈ মানে কি হয় মানে ভাল কি খাবলে?
ভাল মানে তোমাৰ অ চেঙেত টেঙা মাছ বনালেও ভাল লাগে। টেঙেচি টেঙেচি জানানে এই টেঙিত টেঙেচি টেঙেচি টেঙেচি শাক অ। তাৰপিছত তোমাৰ মাহৰ দালিতটো ভাল লাগে। পচলা ভাল লাগে এইটো ম মাটি দাইল মাটি দাল।
অঁ।
অ পচলা ভাল লাগে।
উম উম উম উম পচলা মই বাৰু নাখাও আমি এইবিলাক নাখাওঁ মানে। মই মানে ইমান গাঁওলিয়া ইমান বস্তু ভাল নাপাওঁ তথাপিও আৰু মাহঁতে বনাই আৰু ইমান এটা নাখা আৰু মই।
অ পচলাটো ভাল লাগে তোমাৰ কলফুল কলফুলটো ভাল লাগে। ফলফুল জানানে?
কলফুল এ মাহঁতে বনাই মই নাখাওঁ আৰু এইবিলাক ভাল নাপাওঁ ইমান এটা।
অঁ তেনেকুৱা আৰু এইবিলাক গাঁৱলীয়া খানা ভাল লাগে খাই। মানে মাছ বেঙেনা
মই মাছে আকৌ ভাল পাওঁ।
অ সোধা মাছ পিটিকা।
হা হা। সেয়াই ভাল পাওঁ।
খাব লাগে চব খাব লাগে আজিকালি ল'ৰা ছোৱালীবিলাকে নাখাই যে।
উম উম।
এইটোৱে দিগদাৰ আৰু চব খাব লাগে।
অ তাকে।
কি আৰু তুমি কি পিন্ধি ভাল পোৱা?
মইতো আহ চাদৰ মেখেলাই ভাল পাওঁ। কিন্তু মই কুৰ্তা বেছিকে পিন্ধো। অ আৰু আজিকালিতো আৰু এইবিলাক চলিয়ে থাকে জীন্স পেন্ট।
অ অ তুমি নিজে পিন্ধিব জানা নে চাদৰ মেখেলা নে পিন্ধাই দিয়ে কোনোবাই?
নিজে নাজানো মায়ে দিয়ে। নিজে এনেই জানো আৰু কিন্তু ইমান মানে ভাল নেদেখি মানে
অঁ শিকিবা
উম শিকিব লাগিব।
উম তুমি কলাক্ষেত্ৰ গৈছানে?
গৈছো গৈছো তুমি? অঁ অঁ ঠিকেই
অঁ
বাকী আৰু গৰ গৰমত গৰম বন্ধত বোলোতো ফুৰিব যাবায় বেলেগত বাহিৰত কিবা খাব যা
অঁ যাব লাগিব বাপ ৰে বাপ ল'ৰাক নেনিলে হ 'বনে বাহিৰত খাব
অঁ ঠিকে আছে।
উম।
আমি আৰু এইবাৰ আ ভাবি আছো আৰু মই ট্ৰিপ এটা বনাম মই কে চে চিমলা চিমলা লে যাম আকৌ
হয় নেকি, ঠিকে আছে বাৰু ভালে লাগিছে শুনি আৰু কোন যাব তোমাৰ ফ্ৰেণ্ড?
অঁ ফ্ৰেন যাব
হয় নেকি?
আহ তুমি নোযোৱা বাহিৰত ফুৰিব?
বাহিৰত তেনেকা প্লেনিং নাই গুৱাহাটীৰ ভিতৰতে
উম উম উম। আমি আৰু বছৰত মানে বাহিৰত দুবাৰকে যাওৱে মানে বুজিছা এবাৰ গৰমত, আৰু আ এবাৰ ঠাণ্ডাত। যাওঁৱে মানে বাহিৰত।
বাহিৰত মানে চোৱা এতিয়া শ - শ্বিলংতো যোৱা যায় শ্বিলং মাজে মাজে যোৱা যায়।
এ' আমি একদম ঘূৰিয় পুৰো একদম।।
অ' ঠিক
উম। হুম, আৰু তোমালোকেও যাবা আকৌ কিনো ঘৰতে সোমাই থাকিব। ন
উম যাব লাগিব।
উম উম। মই ফুৰি বেছি ভাল পাওঁ, উম। মই আকৌ ফুৰিহে ভাল পাওঁ।
উম, ভাবি থকা নহয় অকস্মাত হৈ যায়।
হা হা, গাঁৱত যাবা নে নাই?
পাৰিবা আমি গৈছিলো অ' যাম - যাম যোৱাবাৰ গৈছিলো হে শ্বিলং গৈছিলো মানে কি। ৰাতি কথা পাতিছো ৰাতিপুৱা গুচিয়ে গৈছো পাঁচটা বজাত তেনেকুৱ।
শ্বিলঙে মই সদায় গৈ থাকো পলোৱা
অ' ঠিকে আছে। ভালে আৰু তোমালোক কৰে ভাল।
অ' সেয়াই আৰু অ' সেইটোৱে। অ' মানে কি চিলন কি যাম চব চাইছোয়ে জোগা কি চাওঁ য- জাগা নাই আৰু চাবলৈ। এতিয়া চব বাহিৰ আৰু।
অঁ।
এই অসমত নুঘুৰা মই জাগাই নাই বুজিছা। চব চব জেগাত ঘূৰিছো। অৱ একদম উম।
তাৰ পিছত তোমাৰ কলিকতাৰ পৰা আহিলে অলপ
অৱ।
কেইদিনমান আগত ঠিকে আছে এতিয়া তুমি পাৰিবানে অকলে যাবৰ কাৰণে?
এই অকল অকলেতো যাওঁ বেছি ভাগ।
হয় নেকি মুম্বাই যে গৈছিলা মুম্বাই যে গৈছিলা অকলে গৈছিলা।
মুম্বাই, মুম্বাই অকলে যোৱা নাই মই মোৰ কামত গৈছিলো মানুহ গৈছিলে।
অ', ঠিকে আছে।
উম গাঁৱত যাবা নাই এবাৰ।
অ', যাব লাগিব গাঁৱত যাব লাগিব।
অহ।
গাঁৱত যাই ভাল লাগে তোমাৰ ৰাস্তা পদূলি ফিছাৰী এইবিলাক মানে দেখিলে বহুত ভাল লাগে। গাঁৱৰ খানা খাই ভাল লাগে আছে, আছে গাঁৱত।
উম, উম। ভালে অহ। ময়ো গাওঁ গৈ ভাল পাওঁ কিনো গাঁৱত। নায়ে আমাৰ কোনো সেইকাৰণে মানে চিনাকি এদিন মাতিবা তোমালোকৰ ঘৰত।
কম তুমি আমাৰ লগত ওলাবা।
অ', ঠিক, আছে ঠিক, আছে উম, উম। তুমিতো লয়াৰৰ হে হয়নে।
অ, হয়, হয়।
অহ, উম।
লয়াৰৰ, হয় নলবাৰী, হয় নলবাৰী। অ', সেইকাৰণে কলো এদিন ওলাবা আমাৰ লগত।
উ যাম, যাম মই আকৌ এই লৰই জেগাবিলাক দেখাই নাই আমি আকৌ আপাৰৰ যে।
অ',
উম, উম। আমাৰ ইফালে অহা নহয় মানে আৰু আলহীও নাই যে কোনো উম, সেইকাৰণে মানে এ ল'ৰাৰৰ মানুহবিলাকক ভাল লাগে দেই। কথাবোৰ যে বহুত ভাল লাগে মোৰ। অ', একদম সহজ। সৰল আৰু মানে একদম চিধাকে কয় আৰু মানে।
অ',
উম, যি কয় মুখতে কব সেইকাৰণে ভাল লাগে।
আহিবা।
যাম, যাম কিয় ন যাম।
অ', গুৱাহাটী আহিবা। বাকী থকাকে আহিবা দেই যোৱাকে নাহিবা।
ৰাতি কিমান দেৰি হয় শুবলৈ।
এ দহটা চাৰে দশটা এঘাৰটা।
অ', ঠিকে আছে, ঠিকে আছে, বাৰু ৰাখিছো এতিয়ালৈ।
উ।
উম, উম মানে দেৰিও হ'ল হনে কালি ফোন কৰিম দিয়া।
ঠিক আছে দিয়া কালি কৰিবা।